হেল্ল'
হেল্ল' কওক
অ ফোনটো কাট হৈ গলো বা তাৰপিছত তুমি কি কলা পঢ় স্কুলিঙৰ কথাটো কি কলা
অ মানে মই মানে অ মাৰটঢো মেল ৰুপিনগৰ আছিলে
মহাৰছি খন
অ তাৰপিছত মোৰ এটা মানে সৰু আছিলোঁ বাছত গৈছিলোঁ আৰু ভেন আছিলে আৰু এনেকে ভেনত গৈছিলোঁ। তাৰপিছত কি কৰিছে যে তোৰ পালো এতিয়া মানেটো লখৰাত লৈ গৈছে
অ লখৰা চাইদে লৈ গৈছে
হা
লখৰা চাইদে লৈ গৈছে,
অ তাৰ মানে লখৰা লৈ গৈ এতিয়া মানে সৰু আছো এতিয়া এইবাৰ ইমান দূৰ হয় টেবেল কৰাটো প্ৰব্লেম হৈ যায়।
অ হা। তাৰ পিছত?
তাৰ পিছত মানে সেইটো কাৰণে মানে প্ৰব্লেম হয়, আৰু যিটো মই অ বহুত সৰু আছিলো, ত এইটো কাৰনে মানে মা পাপাৰ হাতৰ ভবা নাই আৰু ইমান দূৰত কেনেকে যাব।
হম হু
তাৰপিছত এ সেইটো কাৰণে মোক মানে কি কৰিলে তোৰ পৰা মানে আমাক বতাহ বুলি মই পাগৰ কৰি থাকো ন ত বাতাহগুৰিত মানে এখন স্কুল আছে গুৱাহাটী পাবলিক স্কুল।
আচ্ছা
টু পৰা মানে মোক তাতে দিলে
অ
টু পৰা, টুৰ পৰা মই ক্লাছ টুৱেল্ভ লৈকে তাতে পঢ়িলো।
হ
টেন লেকে পঢ়োতে আৰু মই ভাবিছিলোঁ ইলেভেনটো বেলেগত পঢ়িম বুলি। তাৰপিছত মানে মোৰ চব ফ্ৰেণ্ড বিলাকে তাতে ললে মোৰো মন নগল এৰি আহিব। ত সেইটো কাৰণে টোৱেলভৰলেকে ইয়াতে পঢ়িলোঁ তাৰ তাৰ পিছত টুৱেল্ভৰ পৰা পঢ়াৰ পিছত মই অ কি বুলি মই তেতিয়া লাছ মই লাষ্ট ইয়াৰ হাই ছেকেণ্ডাৰী দিছিলোঁ, পাছো হৈছোঁ। তাৰ পিছত মই এইবাৰ মই অ এবছৰ হল লাষ্ট ইয়েৰ মই এ কি বুলি কয় টাউনতৰ ইউনিভাৰ্চিটি মই এডমিশ্যন লৈছোঁ। মই এতিয়া টাউন মই এতিয়া টাউন টাউনতৰ ইভাৰ্চিটিত মই পঢ়া এতিয়া ওৱান ইয়ৰ হৈ গ'ল।
আচ্ছা। মানে ওৱান ইয়েৰ হৈ গ'ল আৰু।
উম ওৱান ইয়াৰ হৈ গ'ল। দুবছৰ পিছত উলামে আৰু তাৰ পৰাও।
তাৰ পৰা ওলাবা?
উম উম।
অ মানে তোমাৰ ধৰি লোৱা তাতে থ্ৰী ইয়ৰৰ ক'ৰ্চ হয় ন তোমাৰ তাতে ডাউনটাউন অত,
অ অ।
মানে তোমাৰ এতিয়া ৱান ইয়াৰ হ'ল?
অ ওৱান ইয়োৰ হল টু ইয়েৰ্চ আছে আৰু
টু থাউজেণ্ড টুৱেটি এইটত উলাই আহিম।
টুৱেটি এইটত তোমাৰ মানে সমাপ্ত হব আৰু তুমি ধৰি লোৱা তাতে ডাউন টাউনতে ধৰি লোৱা তুমি ৱান য়াৰ কৰিলা ন, তুমি ওৱান ইয়াৰত তোমাৰ কেনেকুৱা মানে লাগিল মানে ভাল লাগিল বেয়া লাগিল কেনেকুৱা টাইপৰ মানে।
ভাল লাগিল ন এক্সপিৰিয়েঞ্চ এটা হৈ গ'ল আৰু মানে আৰু এটা বহুত বেলেগ বেলেগ টাইপছৰ আপুনি মানুহ দেখা পাব লগ পাব বহুত। বেলেগ বেলেগ আপুনি লাইক আহ বহুত দূৰ দূৰ জগাৰ পৰা মানুহ আহে ন।
উম হু।
লাইক অ মানে ইণ্ডিয়াৰ পৰা আৰু এনেকা মানে। ভাল মানে এক্সপে হৈ যায় আৰু যে মানে বেলেগ এটা আ মানে লগত আপুনি কেনেকে কথা পাতে হেৰি কৰে মানে। ভাল ভালে লাগিছে মোৰ মানে ভাল লাগিছে। আৰা ডাউনটাউন খন মানে লাষ্ট ইয়ৰ আ নেক এ প্লাছ হল।
নেকট এ প্লাছ।
উম এ প্লাছ গ্ৰেড পালে।
অ মান নেকট যদি নাম থাকে কলেজখনৰ নাম হয়।
অ এ প্লাছ। ত' মানে এ ত এইটো মে লাষ্ট ইয়ৰ পৰা আমাৰ এইবাৰ ৰুলছ ৰেগোশেচনহ চেঞ্জ কৰিছে চিনিয়ৰ বিলাকে কৈছে।
ৰুলচ ৰেগুলেশ্যন এইবিলাক চেঞ্জ কৰিছে মানে এইবাৰো মানে ব এটেনদেঞ্চটো মানে পোৰা লাগিবই, চেভেন্তি ফৌৰ থ্ৰী থাকিলেও মানে অ এনেকুৱা টাইপৰ নহ'ব বুলি কৈছে আৰু মানে বহুত ৰুলছ ৰেগুলেচন চেঞ্জ কৰিছে। আৰু বহুত মানে স্ত্ৰীক স্ত্ৰিকো হৈছে আগতকে।
হয় দিয়া চেভেন্তি ফাইভ পাৰচেন্টটো একচুৱেলী তোমাৰ সব কলেজতে কৰিছি মানে তোমাৰা মানে ছাৰ মানে চাই আমাৰ ধৰি লও মই যিখন দিছপুৰ মহাবিদ্যালয়ত পঢ়িছিলো, দিছপুৰ কলেজ আহ তাৰে অ দিছপুৰ কলেজখন তোমাৰ আছে গণেশগুৰি মাাজমজিয়াতে আছে। অ মানে কি বুলি কয় মেইন ব্ৰিজৰ ওচৰতে পাবা তুি ব্ৰিজৰ পৰা জাষ্ট, দুশ মিটাৰ মান হ'ব অ ব্ৰিজত। সেই বাকী তাতে তোমাৰ মান আমি যেতিয়া মোৰ ফাৰ্ট ইয়াৰ কৰিলো ন ছেকেণ্ড ইয়াৰ কৰিলো। আৰু কিছুমান আৰু কিছুমান যদি যিবিলাক ল'ৰা ছোৱালী থাকে ধৰি লওক কিছুমানে জব কৰে। আহ কিছুমানে কিবা ক তাহাঁতৰ কাৰণে এটা কি তাহতে যোগ কটা বুলি কয় আৰু তাতে তাতে অলৰেডি আগতে তাতে এপ্লিকেশ্যন দি থৈ দিব লাগিব ঠিক আছে প্লাছ তাহ, এক্সজামৰ আগে আগে। তই যে আৰু এপ্লিকেচন দিব লাগিব ডিপাৰটমেণ্টে ডিপাৰটমেণ্টে যাব লাগিব ডিপাৰটমেণ্টত মানে আমাৰ। ডিপাৰ্টমেণ্ট সেইটো এইচ অডি বুলি কয় সেইটো ডিপাৰ্টমেণ্ট থাকিব লাগিব ডিপাৰ্টমেণ্টৰ ঠিক আছে? থাকি কেনে প্ৰতিতো ডিপাৰ্টমেণ্ট জেগাত তাতো চাইন লৈ কেনে তাতে এপ্লিকেচন দি কেনে, এটেডেচটো ভঢ়াই ল'ব পাৰে আৰু তেতিয়া মানে পীক্ষাৰ নাম আহিব পাৰিব আৰু তাৰপিছত তোমাৰ এনেকৈ হ'ল। আ, এনেকুৱা বহুতৰ ধৰি লোৱা নাম-চাম নাহিল, বহুতে ধৰি লোৱা তোমাৰ কি বুলি কয় এনেকৈ হল তাহাতে পিছত বহুত ৰিকুৱেচ-চিকুৱেচ কৰি কেনে কলাক থাকিব দিব, বাত কলেজৰ পৰা দিব নিদিলাক একজাম। হা তাক কলেজে এক্সজামে দিব নিদিলে তাৰপিছত কলেজে। কি কৰিলে কলেজ চবৰে বুত বহুত ছোৱালী এক্সজাম দিয়া নাই চেচনেল এক চেচনেল এক্সাম নিদিলে। বেগ লাগি যায় আৰু হা। চব কলেজে এটা সিদ্ধান্ত ললে, চছেকেণ্ড চেচন হা, মানে তাতে অ', ইয়েচ তাপিছত দুটা চ-চাৰে চেচনলে বন্দবস্ত কৰিলে, হা। তাৰছত তাত সেই চেচনতটো এনে দিয়া নাই, এনে দিব নোৱাৰে, মানে নিদিয়ে। তাৰ কাৰণে আৰু পোন্ধৰ দিন ক্ল, মানে ক্লাছ কৰিলে হা, পোন্ধৰ দিন মানে তাতে তোমাৰ কি কম্পালচৰি তুমি থাকিব লাগিব যদি পোন্ধৰদিন তুমি আহ, কম্পালচৰি মানে নাথাকা হা আ, যদি পোন্ধৰদিন তুমি কম্পালচৰি নকৰা আৰু তেতিয়া তুমাৰ নহ'ব বাৰু তুমি নাপাবা আৰু। চ', মানে হানড্ৰেট পাৰ্চেণ্ট এটেণ্ডেন্স লাগিব‌ বুলি কৈ ছে এইবাৰ। পোন্ধৰদিন-পোন্ধৰদিনে আহিব লাগিব, তেতিয়াহে তুমি চিকেন চেচন দিব পাৰিবা।
আমাৰো দুটা চেচনে হয়, ফাৰ্ষ্টটো হোৱাৰ পিছত ছেকেডটো হৈ য়ায। তাৰছত আও ফাইনেল একজাম হৈ যায়।
আচ্ছা, আৰু কলেজে এইটোৱ কয়, ধৰি লোৱা যোনে দুটা চেচনেল দিয়ে, তাক ফাইভ পাৰ্চেট এক্সট্ৰ নম্বৰ দিয়া হব আৰু।
অ', আচ্ছা আচ্ছা। মানে আপুনি থাকোতে হৈ আছে নে এইটো, ৰোলটো?
মই থা মই থা, মই যিতিয়াৰ পৰা গৈছো তিতিয়াৰ পৰা বস্তুটো লাগু হৈছিল। একচলি আমাৰ কলেজৰ এগ-আগৰ প্ৰিন্ঞ্চিপাল বেলেগ আছিল, ঠিক আছে। এতিয়া মই যিতিয়া গ'লো তিতিয়া তোমাৰ নতুন‌ এটা প্ৰন্ঞ্চিপাল আহিলে আৰু। আৰু যিতিয়া নতুন এটা প্ৰিন্ঞ্চিপাল আহি ন, তিতিয়াৰ পৰা কলেজখন মানে তোমাৰ বহুত চেঞ্জেছ কৰি দিলে আৰু। আৰু আমাৰো, মানে বহুত খন বহুত চেঞ্জেছ কৰি দিলে। কলেজখন কি ধুনীয়া কৰি দিলে, ৰং-চং কৰি দিলে বহুত, বহুত টকা খৰচ আগতে এইবাক কৰা নাছিল, যিতিয়াৰ পৰা নিউ প্ৰিন্সিপাল আহিল ন কলেজখন বহুত ষ্ট্ৰিক কৰাই দিলে। অ', এটেণ্ড-এটেণ্ডেন্স ৰিলেটেত হক, কিবা ৰিলেটেত হওক, হা। তাৰছত কলেজখন কি ধুনীয়া কৰাই দিলে মানে। আমাৰো নেকত এ পাইছে হা, প্ৰতিবাৰে বি পাই থাক কে এইবাৰ এ পাইছে।
ভা, অ', ঠিকে ভালে।
অ', মানে আমাৰ ইয়াতে ধৰিলা, অসমত অ'। আমাৰ গুৱাহাটীতো তোমাৰ এ কমাৰ্চ কলেজে পায়, কটন কলেজে পায় আৰু আমাৰ খনে পাইছে আৰু।
আপুনি আ দিছপুৰত কি আ মান-মানে গ্ৰেজুৱেট কৰিলে ন?
হয় হয়, মই তোমাৰ দিছপুৰত তোমাৰ আ এ, অনলি গ্ৰেজুৱট কৰিলো তোমাৰ ফাৰ্চ চেম, ছএকএন চেম থাৰ্ড ছেম, ফৌৰ্থ ছেম তাতে তোমাৰ মই কা কমাৰ্চ-কমাৰ্চৰ আছিলো, মই বিকম কৰিলো তাতে মই। আৰু কমাৰ্চটো কৰিছিলো ইলেভেন টুৱেলভ কৰিছিলো মই তোমাৰ আ ডি ডি বৰুৱাত কৰিলো। আ, ডি ডি বৰুৱাতে মই মানে ইলে-ইলেভেন টোৱেলভ কৰিলো। বাকী তোমাৰ আ, এ দিছপুৰত তোমাৰ মই আ আ ফাৰ্ষ্ট ছেমৰ পৰা ছিক্স ছেমৰলৈ কৰিলো।
আৰু আপুনি সেইয়া লাইক ৱানৰ পৰা টেনৰলৈকে ক'ত পঢ়িলে?
আচ্ছা, মই তোমাৰ ক্লাছ ওৱানটো প্ৰাগজ্যোতিষত কৰিলোঁ। চৰি চৰি, মই অংকুৰৰ পৰা কৈ থাকো অংকুৰৰ পৰা ক্লাছ অং কোৰ মুকুলটো মই প্ৰাগজ্যোতিষ পুৰত কৰিলো, আগতে আজিকালি প্ৰাগজ্যোতিষখন আৰু আ-আগতে এতিয়া বৰ্তমান যদি প্ৰাগ্যোতিষ পুৰখনৰ কথা কও তোমাৰ এই পাঞ্জাৱৰী আৰ্মি কেম্পৰ ওচৰত আছে। বাট আগতে ক'ত আছিল জানা? আচ্ছা, আগতে আছিল তোমাৰ এই তুমি যে কলা হেপি কিদজ বুলি কলা যে, হেপি কিদজ নাপা আগতে পাই আৰু, গ্ৰীণলেণ্ড আছিল এই গ্ৰীণলেণ্ডখন অ গ্ৰী গ্ৰীললেন ইয়াতে আছে গ্ৰীললেনখন পাৰ হৈ কিনে পায় আৰু হা তাতে মানে, তাতে মই ইলে আ অংকুৰ মুকুল কৰিলো, ঠিক আছে। তাৰপিছত মই ওৱান ক্লাছ টুত মই ক'ত গ'লো তোমাৰ বৰপেটাত মোক লৈ গ'লে।
ও ও ও অ অ অ অ।
মানে একচুৱেলী মোৰোৰ দেউতাইয়ে কাঠৰ বিজনেছ কৰিছিল গাঁৱত কোকৰাঝাৰত। চ'মোক সেইটো কাৰণে কোকৰাঝাৰত ৰাখিব খোজা নাছিল মোক কৈছে কি বৰপেটাতে পৰ। তাতে থাক সেইকাৰণে মই এক বছৰৰতো মই বৰপেটাত পঢ়ালে ওৱান-টু মই বৰপেটাত মোৰ মততে জাতীয় বিদ্যালয় এখন স্কুল আছে।
অ অ।
জাতীয় বিদ্যালয়ত মই ওৱান ইয়ৰ কৰিলো আৰু তাৰপিছত ম মই আ আ আ কি বুলি কয় আ তাতে তাৰপাছত কিবা অকমান প্ৰব্লেমৰ হোৱাৰ কাৰণে মই তাতে ফাইনেল এক্সামটো নেদাকে মই গুৱাহাটীত আহিব লগা হ'ল মানে মানে অকমান অ অ অ কিবা ইসু আছিল অকমান তাৰ কাৰণে তোমাৰ আহ আহ আহ অ মানে কি মাহঁতেও আহিল দেউতাহঁতে আহিল মইও আহিলো আহ কি বুলি কয় অ গুৱাহাটীত আহিলো গুৱাহাটীত আহি মই আৰু আকৌ উৱানত নাম লাগাল।
অ অ অ
মানে মই ওৱান-টু ডাবল পঢ়িলো মই। অ অ অ আৰু ওৱান-টুৰ পৰা মই ক্লাছ ছেভেনলৈ অ ছিক্স অ লৈ মই তোমাৰ এই গুণেশ্বৰী মেধি আদৰ্শ বিদ্যালয়ত পঢ়িলো। আমাৰ ইয়াতে উভেৰণ বোট বুলি এটা জাগা আছে তাত তাতে তোমাৰ পাবা। তাতে পঢ়িলো মই ছেভেনৰ পৰা মই ক্লাছ টেন ক্লাছ টুৱেলভ। তেলফৰে মই দি দিব না। মানে ওৱা ওৱা ছেভেনৰ পৰা টেনলৈ ডি ডি বৰা একাডেমিত পঢ়িলো। আৰু ইলেভেন টুৱেলভ মই ডি ডি বৰুৱা কলেজত পঢ়িলো মই।
অ যত একাডেমিও আছে মানে
য়েছ, তোমাৰ ছিক্সৰ পৰা টেনলৈ স্কুলিং আৰু কলে আই একচুৱেলী ইলেভেন-টুৱেলভটো কোৰ্চ স্কুল বুলিয়ে ক'ব পাৰি আৰু হা, এইটো স্কুল বুলিয়ে মানা যায় আৰু বহুত জাগাত। আ আ মানে সেনেকুৱা নহয় আৰু অ মানে এইটো কলেজ বুলি কোৱা নাযায় আৰু আ মানে কবাত কলেজটো এক্স আৰু এইটো বাছ স্কুলটো এক্সট্ৰা আৰু স্কুলৰ কাৰণে বিল্ডিং বেলেগ কলেজৰ কাৰণে বিল্ডিং বেলেগ আৰু এতিয়াটো ডি ডি বৰুৱাত কি কৰিছে। তে জানা এতিয়াতো তোমাৰ ডি ডি বৰুৱাত তোমাৰ দুটা বিল্ডিং কৰিছে এটা হ'ল তোমাৰ আহ আ আৰ্টছৰ কাৰনে বেলেগ বিল্ডিং কৰিছক। কমাৰ্চৰ কাৰণে বেলেগ বিল্ডিং কৰিছে এতিয়া, আৰু আৰু কমাৰ্চৰ ড্ৰেছ চেঞ্জ কৰাই দিছে তাহাঁতে। মানে আৰু ড্ৰেছটো বাৰু মই ইমান এটা মানে দেখা নাই বাট গম পাওঁ আৰু ড্ৰেছৰ কালাৰটো তোমাৰ চেঞ্জ কৰাই দিলে বিল্ডিং চেঞ্জ কৰাই দিলে মানে একচুৱেলি তাতে বহুত ষ্টুডেণ্ট হয় অ। মানে তাতে পঢ়া-পাতি বহুত ভালকে পঢ়াই ন ত' তাতে আৰু গুৱাহাটীৰ মাজ-মাজিয়াত হয়। ত' তাতে তোমাৰ বহুত মানে ষ্টুডেন্ট আহে চ' সেই এ মানে অনলি আৰ্টছ ক আৰ্টছত মানে আৰ্টছ কমাৰচিয়েল যদি ধৰা ন তোমাৰ সেই জাগা খিনিত নাতে তোমাৰ মানে সেই বিল্ডিংটোত নহয় আৰু এটা বিল্ডিংত তোমাৰ নাহে। অ তোমাৰ এ কি বুলি কয় তাতে চাইন্স ষ্ট্ৰীমটো নাই আৰু মানে এক আৰু এটা কথা কি জানা প্ৰাইভেট কলেজ বিলাকে চাইন্স চাইন্সটো ইমান ৰাখিব মানে নোখোজে। অ চাইন্সত বহুত বস্তু দৰকাৰ হয় অ।
ত কা লেব-চেববো লাগে ন।
অ বহুত মানে এক্সট্ৰা খৰচা আহি যায় সেইটো কাৰণে চাইন্সটো মানে ল'ব টান পায় আৰু তুমি যদি চোৱা ন নৰ্মেল কলেজৰো চোৱা বি এছ চি বি কম বি এ বিয় বি বি এ আৰু বি কম তুমি চব কলেজতে পাবা হা বহুত কলেজত পাবা আকৌ বি এ চিটো তুমি চব কলেজত নাপাবা।
উ উ উ উ উ উ
তুমি যদি নটিছ কৰা আমাৰ গুৱাহাটীৰ কথায়ে কও কমাৰ্চ কলেজত কওঁ মানে বহুত এনেকুৱা আছে। এ চিটি কলেজৰ কথাই কও এইবিলাকত তোমাৰ বি এছ চি তো নায়েই বি এছ চি তোমাৰ বহুত কম কলেজত আছে ধৰিলা অ এইটো তোমাৰ অ এইটো কি বুলি কয় গুৱাহাটী কলেজত আছে বিবৰুৱাত আছে চাগে নেকি বিবৰুৱাত থাকিব লাগে নেকি অ এইকেইটা কমাৰ্চ কলেজ এইকেইটাততো নাই বাৰু বি এছ চি চি এছ চি বি এ টো চবত পাবা বি কম টোও সবতে পাবা বা কমাৰ্চটো মানে চবতে পাবা কিন্তু তুমি চাইন্সটো মানে চব জেগাত নাপায় মানে একচোৱেলি
অ অ
এ বৰ্তমান টাইমত ন ফিফ এইতটি পাৰ্চেন্ট বিলাক ফৰ্টি পাৰ্চেণ্ট ফিফিটি পাৰ্চেণ্ট তোমাৰ আৰ্টচ থাৰ্টি পাৰ্চেণ্ট তোমাৰ কমাৰ্চ টুৱেণ্টি পাৰ্চেণ্টে বি এ মানে বি এ বি এছ চি থাকে
অ চাইন্সত যেন থাকে সেইটোৱেতো কমাৰ্চিয়েলি তুমি
কথা কব গ'লে ন আৰ্টচ কমাৰ্চ কৰি পেলাই একো লাভ নাই বা বি এছ চি কৰি পেলাই একো লাভ অ তুমি এটা ধৰি লোৱা এটা লাইন এটা যাব লাগে তুমি এটা লাইন এটাত যোৱা অহ বা বিটেক চিটেক কৰা বা বি এছি ইঞ্জিয়াৰ এই কিবা থাকে ন এইবোৰ পেণ্টুলন চেণ্টুলান বৰ্তমান বহুত ডিমাণ্ড অ মানে তোমাৰ বহুত কোম্পানী আহিছে বহুত টেক লাইনৰ বস্তু লাগে মানে বি কম আৰু বি এ কৰি এইবিলাক খুব মু্স্কিল মানে ইমান স সহজত মানে যাব নোৱাৰি অ তেকলাইনত চাওক মই ভাবিছিলোঁ যপ্ৰথমতে বাট মই কি ভাবিছিলোঁ জানা মই এটা এটা ডিম এটা জব আছে চি জিল এল বুলি কয় কম্পানী গ্ৰেজুৱেতেল লেবেল হা চেন্ট্ৰেলৰ জব হয় বহুত ডাঙৰ জব হয় কিন্তু যি মোৰ কাৰণে মই জনাজাত বিকম জাছ মই ভাবিলোঁ কি এনে জাচ ডিগ্ৰী কৰিলো কৰি কিনে মই চিটৰ কাৰণে মানে পঢ়িলো বাট ইতিয়া এইটো ইমান পচিবল হয় মানে এইটো ইমান সহজ কথা নহয় তাৰ কাৰণে মই ভাবিলো এতিয়া ইমান জল্দি জল্দি সেইবিলাক মানে এইবিলাক জবটো ইমান সহজত পোৱা নাযায় তাৰ কাৰণে ভাবিলো মই দেউতাই এটা কৰ্চ কৰো বুলি ভাবিলো তাৰপিছত দেউতাই কৈছে কৰ্চ কৰি কৰি আছো